হেল্ল অ শুনিছা।
কি কৈছ।
এ কি কৰিবা আৰু আছো দিয়া।
উম।
তুমি।
মই আছো।
অ' ভাত পানী খালা নেকি।
ৰুটি খালো।
অ' আজি ৰুটি নেকি।
ৰুটি ৰঙালাও আলু ভাজি এটাই মাংস আনিছে। ।
অ' অ' আজি সোমবাৰ নহয়। আৰু। সোমবাৰ।
সোমবাৰ মই আলুৱে ৰঙালাই ভাজি চিলে ।
আহঁ অঁ। আতা আনিলে আতা।
আ হা আতা। বনাইছে নেকি ভাত।
অ' নাই এই মামি গা ভালটো নাই যে।
অ'।
। অৱশ্যে। তাকে খবৰ ল'ব গৈছে।
কোন গৈছে।
বায়। ।
বাই কেইটা ঘৰত আছে মানে।
অঁ বাৰীকেইটাাৰ ঘৰত আছে
অ'
হেয়া। তাকে।
আহি পিনি বনাবহি
অ সেইপিনে বনা সেই খুৱাই কৰি পেলায় সিটো আহিলে আজি
আহ। অ' খৌ খেতিয়াকে আছো
হম? চোধ্
চৈধ্যতাৰিখে চৈ্ধ্যযমেত অ' চৈধ্য মেইত আছে
অহ।
উম!
উম -উম -উম! কাললৈ বাৰ হব হা
অহ। বতাই, ফোন কৰিছিলে। তাৰপৰা হে বমা নাই এনে খবৰ ললে কালিও সদায় ফোন মাৰিছিলে দেই খাব পোৱলি, তাপা আজি সেই কমাহায়ৰ কথা পাতিলে পাঞ্জাৱতো পাতিলে
আহ!
উ।
খ পোৱালেগ কচা
পোৱালি আছে,
নহয় কি কথা পাতিছো ব
এ সেৰি উম ইয়াক মাতি আছিলে সি নামাতে তাৰপা আকৌ বেয়া লাগে ন! তাৰ লগৈ কথা পতিম বুলিয়ে শুনতে তাৰ এইব বায়ে পাতি আছে হেয়ি, মই ৰুটি বনাই থৈছো নহয়, তা মই কৈছো কোৱা আকৌ মই খামগৈ বুলি। ত তাইও কৈ আছে তাইতো কথা পাতেই আ মই খাম গৈ গৈ পেলাই তুমি কি এয় আহিবা ইয়ালৈ অ মই যাম তুমিও আহিবা ইয়ালৈ ৰ'ব
আজি কৈছে বমাই গম নাপায় আৰু ই বুলি ই নহয় বুলি
উম
হে
উম!
উম তাৰাপই ইয়াতে ক'ম সিহঁতক ঘৰৰ ওচৰতে মোৰ লগৰ ছোৱালী এজনীও থাকে মানে তাৰপৰা সেই গিফ্ট টো মোৰ লগৰে উম! তটকাহে সেইদিনাখনখন ফেচবুকৰ তালে গ সেৰিয়তে কেবিধ দিছে বুলি কিছমান, তাৰপৰা মই সেই ফোন কৰিছিলো। তাৰপিছতফোন কৰোতে, তাই ক'লে কি হেৰি এইখিনতে থাকোঁ বুলি আৰু মই সুধো কো
অ' কেইবিধ দিছে কেতিয়া পা দিছে
এইবাৰ,
অ এইবা দিছে কেনেকে চিট পালে সুধিলানে,
এ আজিকালি ডাইৰেক্ট চিট পাই
ড্ৰাই ফিট পায়নি
উ,
হ, উ পালোগৈ দি অইন মাল আছে কেইবছৰ হ'ল বা
পাঁচ ব লাগিবি তাৰ লৰাটো অ তাৰ ল'ৰাটো ক্লাছ ওৱানত এইবাৰ
পাঁচ বছৰ পৰা লয়
উম্
অ
পাঁচ বছৰ পৰা লয়
তাতে স্কুলখনো চাব পৰা হতি তাত ত হে দিব পৰা হ'লতেম
উম উম
হা
অ অ নাযানো সেইটো কৰিব লাগিব কিবা এটা
কি নেপালে
এই যদি হেৰিয় হেৰিত নে এইবাৰ চাই লওঁ
আহ
তেতিয়া ইয়াতে কৰিব
তেন্তে তাতে চাই মেলি তাক এটা দিওঁ, বাহু!
উম উম উম! আহ
হে, সুবিধা হ'ব।
তাৰপা আহ আহ তাৰপ সেই ত হেৰি কৰিলে, তাৰৰা সেই গ'লো সিহঁতৰলৈ ৰাতি। ৰাতিপুৱা তাৰ পৰা ইহঁতৰ আকৌ পেহীয়েকহটো আহিছে নহয়। তাৰপৰা আমি যাব লওঁতে সি আঠটামান বজাৰ পৰা ফোন মাৰি আছে। অ' কৈছে আহিবা নে? বোলো যাম যাম এনেকে কৈ আছো ত চাল মই ৰুচীয়ে গ'লো,
অ'!
তাৰপৰা ওচৰতে, এই দোকানখন যে এই যে সি এ, সন্মুখৰ দোকানখন যে,
আহ!
দোকানখনৰ পিছফালে,
অ' দোকানখন বাদ দি আহি ৰাস্তাটো দি হা,
অ তোমাকো আহিলে লৈ যাব যে ভা়-ভা়-ভা়-ভা় উম
উম-উম
এই তোমাকো আহিলে লৈ যাব দিছে
হয় নাযাওঁ মই
হেই তাৰৰা হ'ব বুলি কৈছোঁ আকৌ
হ বুলি ক'লে হ'বনি মই নাযাওঁ দেই
তাৰপিছত হেৰি
উম কি হেল্ল' আহ নেট নাই হ হেল্ল'